হেল্ল'।
হম।
কি কৰি আছ?
সেয়া, অকমান গাঁৱলৈ ওলাই আহিছিলোঁ।
হম।
এতিয়া খোজকাঢ়ি খোজকাাঢ়ি ঘৰলৈ আহি আছোঁ।
ঠিকে আছে, বাকী খবৰ খাতি ভাল?
ভালে আও, তোৰ ভাল?
আছোঁ আৰু যেন তেন, কিনো কৰিবি আৰু।
উম।
বাকী ভাত পানী খোৱা হ'ল?
ভাত এতিয়ালৈকে খোৱা নাই বাৰু, গৈ পেলাই এতিয়া ঘৰলে গৈ আ আছোঁ খামগে, তই খালি?
আজি মাছ আছে নেকি।
অঁ মই নাই খোৱা।
উম।
বনাই আছে আৰু।
অঁ।
তাকে খাবগে লাগিব আৰু। আজি মানে অকমানকে উজান উ আছিলে আমাৰ ইয়াতে।
অঁ, অঁ।
ধৰিলোঁ।
হ।
জুলুকি ভাঙি দিলে প প্ৰথম প্ৰথম যিকেইটা মাছ ওলাইছিলে
অঁ।
উম জুলুকি ভাঙি দিলে।
তহঁতৰ ওচৰতে কিবা আছে নেকি হেৰি মাছ ধৰিব পৰা কিবা জেগা?
উমহম নদী এখন আছে মানে। নদীত আহে কেতিয়াবা কেতিয়াবা। পানী হ'লে আজি মানে পানী বহুত হৈ গ'ল আমাৰ ইয়াত।
অঁ, অঁ। তাৰপৰা ডাঙৰ মাছ ওলাইছে ন?
বেছি ডাঙৰো নহয় আৰু মানে তোৰ তথাপিও ইমান সৰুও নহয়।
উম উম। পালি কেইটামান?
কেইটামান মানে, ধৰিলো বাৰু আধা কেজি মান বেছিও নহয়।
অ', অ'।
বাকী ক'ৰবাত ফুৰিব চ কিব গৈছ নে?
নাই যাম বুলি ভাবি আছোঁ।
উম, ক'ত যোৱা প্লেনিং কৰিছ?
তাকে ভাবি আছোঁ কাজিৰঙা চাজিৰঙা এনেকে যাম বুলি।
উম ঠিকে আছে, খবৰটো মোকো দিবি।
যাবি ন?
উম উম, লগৰ দুটা মানক গোটাই লবি লগত, মানে সৰকে গ'লে আমি যদি গাড়ী এখন ভাড়া কৰি লওঁ ধুনীয়াকে আমাৰ বাজেটটোও মিলি যাব লগতে তোৰ আমি এনজয় কৰাও হ'ব
উম।
আৰু বিশেষকে তোৰ আমাৰ অসমৰ অসমৰ বাবে গৌৰৱ আৰু কাজিৰঙা তোৰ এশিঙীয়া গড় টো কিমান ধুনীয়া। কে
চাব পাৰিম চব আৰু অঁ চব ওচৰৰ পৰা চাই আহিব পাৰিম।
উম।
আমি চাৰি পাঁচটা গ'লে বাজেটটো মিলি যাব গোটেইখিনি ভাল লাগে বাৰু চাই পাঁচটা গ'লে।
ভাল লাগিব ভাল লাগিব। তাকে সোনকালে যোৱা প্লেনিংটো কৰিবি আৰু।
উম -উম।
বাকী কাম বন ক'ত লগাই আছ বৰ্তমান?
কাম মই অকমান আঁতৰতে লগাই আছোঁ বাৰু।
হম হম। বাকী তহঁতৰ ঘৰ কমপ্লিট হ'ল?
ঘৰ কমপ্লিট হৈছেগে আৰু। এইকিদিনতে এইকিদিনত তে হৈ যাবগে চাগে।
উম হম, কালাৰ কৰা হ'ল নাই?
কালাৰটোহে হোৱা নাই কালাৰটো হলে চব হৈ যাব আৰু।
উম ঠিকে আছে বাকী তোৰ আমাৰ চাইডে অহাটো কেতিয়া কৰো।
যাম যাম এইকেদিনতে মই আৰু কামৰে। পৰা আজি ঘৰলৈ আহিলো।
হম- হম
আকৌ কামলৈ যাব লাগিব এইকেদিনতে। আৰু পাঁচ ছয়দিন মান কামত লাগিব চাগে
উম
উম তাৰপাছতে আ
ফোন চোন এটাও নকৰা হ'লি মই মনত পেলাই থাকিব লাগে আৰু
এ এইকেদিনীয়াত এই কামৰ পৰা আজৰিয়ে হোৱা নাই
তাকে কেতিয়াবা কেতিয়াবা ফোন চোন এটা হলেও কৰি থাকিব পাৰো
উম কৰিম কৰিম
উম
এইকেদিনত মানে কামৰ পৰা আজৰিয়ে হোৱা নাই
এইটো হয় বাৰু
উম এইকেদিন পুৰা কামত লাগি আছো এতিয়া মানে অকণমান গাটো ভাল নাছিলে সেইকাৰণে ঘৰত আহিলোঁ
উম কি হৈছে
এই নাই অকমান গাটো ভাল নহয়
উম কিবা টেবলেট চেবলেট ইঞ্জেকচন চিঞ্জেক
উম খাই আছো খাই আছো
উম উম তাকে স্বাস্থ্যৰো যতন ল'বি কাম কৰাৰ লগতে
আৰু কাম চাৰি পাঁচ দিন লাগিব তাৰ পিছত তহঁতৰ ফালে এদিন যাম চাগে
আহিবি আহিবি, বাকী তোৰ এই লগৰটোকো লৈ আহিবিচোন সেইদিনা যে আহিছিলে
অ অ লৈ যাম লৈ যাম
তাকে
সিওঁ মানুহটো ভালেই আছে
উম ল'ৰাটো বহুত ফ্ৰী মানে অন্য একো নাই বাৰু
উম
তাকে আহিবি আহিবি
তাক, ইএ লৈ যাম, তাৰপাছত তাকো নিম আমি ফুৰিবলে যেতিয়া যাম বুলি ভাবি আছো।
অ-হন'ত, তাকো লগ ধৰিবি-তাকো লগ ধৰিবি।
বেছি নাযাওঁ চাৰি-পাঁচটায়ে যাম।
উম
হুম
তাকে আটাইকেইজন ধুনীয়াকে লগ হৈ পেলাই, লগত- টে-তোৰ, মানাহ-চানাহো গৈ আহিব লাগিব লগত- -তে আৰু মানে প্লেনিংটো অকমান দীঘলীয়া কৰি পেলাই
অ, গ'লে দিনটিয়া বা দিনৰ কাৰণে নেযাওঁ।
উম-হুম
হুম, দুই-তিনদিন, এ থকাকে যাম আৰু ন?
উম দুই তিনদিন থকাকে মানে ধুনীয়াকে ওলাই গৈ
অ আমাৰ লগৰ এটাৰ গাড়ী আছেই ন? বিহ, উম তাক লৈ যাম তেতিয়া আমা, সুবিধা হ'ব আৰু
উম, বাকী খেতি-পথাৰ?
খেতি য়্যা, আৰু পৰ-হিলা চচ-ৱাৰ নাহৰৰপা, উম-না, কৰিব চাগে আৰু মা-মাটি ৰুব।
উম
উম, হ'ল-হ'ল চব হৈ গ'ল।
উম, কি কি কঠীয়া পৰা হ'ল? কি কি কঠীয়া পৰা হ'ল?
উম, বৰা-চকোৱা, আইজোং চব হৈ গ'ল আৰু
ঠিকেই আছেহ, আমাৰো এয়া আৰম্ভ কৰিম আৰু
উম-হুম
কঠিয়া পাতি, পৰা হ'ল বাৰু
অঁ, হৈ গ'ল ন? ত্যিয়হঁতৰ, কেতিয়া পৰা ৰবি?
আমাৰতো আৰু, তিনদিন-চাৰিদিনৰ পিছতে ৰোৱা আৰম্ভ কৰিব লাগিব আৰু
য়্যঅঁ, সোনকালে ৰোলে ভাল আৰু ন?
উম-হুম আৰু বিশেষকে নদ-নদ দিৰ কাষত আছে যে। মানে বৰ্তমান যদি, ৰোই ন'ল- অ, বাৰিষা কালত মানে বহুত ঢল আহে।
উম
তাৰ বাবে অলপ অসুবিধা হয়।
অসুবিধা হয়-হয়।
উম
আমাৰো উম সেই কেদিনতে কাম হেৰি হ'ব ধৰিব আৰু
উম ঠিকে আছে উম হোম হোম। বাকী ঘৰত সকলোৰে ভাল।
ভাল ভাল। তহঁতৰ ভালেই ন?
আছো আৰু।
উম হুম, তহঁতৰ দেউতাৰ গা ভাল নাছিলে ভাল হৈছে?
উম এতিয়া অলপ চলপ আৰু।
হুম। এতিয়া ঘৰতে আছে নে কৰ'বাত আছে।
ঘৰত মানে মই অকমান ওলাই আহিছিলো।
অ'
তাকে ঘৰত যাম আৰু। লগৰ এজনৰ ঘৰত আহিছিলো।
অ'
সি মাতিছিলে কিবা দৰকাৰ এটাৰ।
অ'।
তাকে এতিয়া কাম বন কৰি হ'ল বাৰু।
হা হা। এতিয়া ঘৰত যাবি আৰু ন।
ঘৰত যাম আৰু।
মই এয়া ঘৰৰ ওচৰত পাইছোগে আৰু। তাৰপিছত গৈ পেলাই ভাত চাত খাই শুম আৰু। গাটো ভাল নাই যে।
উম হুম, বাকী কাম কেইদিন আৰু লাগিব বুলি ক'লি।
আৰু কাম বেছি দিন নালাগে চাৰি পাঁচ দিনত হৈ যাব। তাৰ পাছত। খেতিটো দুদিনমান লাগি দিম।
উম।
তাৰপিছতে আমি যাম আৰু ন।
উম তাৰ পিছতে আমি উলাই দিম আৰু।
অ' মোটামোটি আৰু দহ দিনৰ পাছত যাব পাৰি।
উম।
দহ দিন পোন্ধৰ দিনৰ পিছত যাব পৰা হ'ব।
হুম হুম।
তাকে সিহঁতোকো খবৰ এটা দিবি।
উম মই এতিয়া ক'ল কৰিম সিহঁতোকো জনাই অঁ এতিয়া আৰু ভাল হ'ব তেতিয়া জনাই থ'লে।
উম হুম, আৰু এটা কাম কৰিবিচোন।
উম, ক চোন।
লগতে তোৰ হোৱাটছএপ গ্ৰুপ এটা খুলিবি আটাইকেইটাক ভৰাই পেলাই।
অঁ, আমি যোনকেইটা যাম আৰু ন?
উম উম, আমি যোনকেইটা যাম গ্ৰুপ এটা খুলিবি। লগতে তাত এটা মেছেজ কৰিবি, বোলে আমি এনেকে যোৱা প্লেনিং এটা কৰিছোঁ। বোলে কোন কোন যা বা তহঁতৰ সুবিধা অৰ্থে মানে কিমান টাইমত যাবা মানে সিহঁতক সুধিবি কোনটো ডেটত যায় অঁ কোনটো ডেটত যায় সুধিবি, কাৰণ চবৰে সুবিধা উম চবৰে সুবিধা অসুবিধাটো লাগিবই। অকল তোৰ বা মোৰ সুবিধাটো চালে নহ'ব।
নহয় নহয়।
তে, সুবিধা সকলোৰে মিলাই মিলি যাব লাগিব।
যাম অ
বাকী তেতিয়া এতিয়া গৈ ভাতটো খাবি।
এতিয়া এই ঘৰ পাইছোহি আৰু। গৈ পেলাই ভাতকেইটা খাই মেলি শুই দিম আৰু।
ঠিকে আছে। বাকী শুনচোন এটা কৰি থাকিবি।
বাৰু, বাৰু, কৰিম দে। এতিয়া আৰু মই আজিয়ে কাইলৈকে ঘৰতে আছো ফ্ৰীয়ে আছোঁ আৰু
উম সদায়নো মইনো কিমান মনত পেলাই থাকিম আৰু?
হয় দে, এ মই এইকদিনত কামত আছিলোঁ কাৰণে ফোন কৰিবলৈ পোৱা নাছিলোঁ।
উম উম।
তই কাম বন লগোৱা নাই নেকি একো?
কাম বন মানে এই আৰু ট্ৰেক্টৰখন লগাই থোৱা আছে কামতে। তাতে ড্ৰাইভাৰ জনৰ লগত অকমান লাগি থাকিবলগীয়া হয় যে
উম নিজৰ ট্ৰেক্টৰ আছে কাৰণে সেইখিনি সুবিধা হৈছে।
উম মানে তোৰ হেৰি হয় এহ ড্ৰাইভাৰ বিলাক আজিকালি অকমান হেৰি ভাল নহয় মানে ইমান এটা আগৰ নিচিনা বিলাক নহয়
উম উম
ইহঁতে অকমান তোৰ খেলি মেলি অকমান কৰে সেইবাবে লগত থাকিবলগীয়া হয়
হা হা
সিহঁতৰ লগতে অকমান লাগি আছো
উম উম
বাকী হ'ব উম
এতিয়া হ'ব আও দে ন
উম উম ঠিক আছে হ'ব দে